ত।
এনেই বহি আছো তই।
মই এয়া এনে বহি আছো আলহী আছিলে আলহী গৈছে মাত্ৰ।
আহ
ভাত -পানী?
ন এদিন পইচা খোজিবি ৰ। ভাত হেৰি এ ডিমে আলুৱে বইল কৰি পিনে ডিম ড'ম বনাম।
অঁ
ত পাতো এ বইল কৰিছো আহিছো আৰু।
অ আমাৰ জানুক ভাত কি কৰে মায়েহে জানে।
অ ফোনটো চাৰ্জ নাই ফোনটো ইমানেই চালো একদম ওৱান পাৰ্চেণ্ট হ'ল আকৌ চাৰ্জ দিছো এতিয়া।
ফটোকিখন দিদিবি।
ফটো আমি মই দৌৰি দৰিম কেনেকোৱা দৌৰিছো বুলি ভাবিছ? আমাৰ উঠিছে পাপাক খঙতে আজি চাহ তাহ নেখাই গুচি গলগে।
অ মই মই দৌৰী দৌৰী আহিব নোৱাৰিলো দেই মই ৰখিদিলো।
অ মই দৌৰি দৌৰি এনেকুৱা হৈছে নহলে যে মাৰিলেহেতেন ৰখি আছে পাপাও ঘৰ যাবলৈ হল যে। পাপাই খঙতে চাহ তাহ নাখাই গুচি গলগৈ আধা ৰাস্তাট লগ পাইছো। অ দৌৰি দৌৰি আহি তহতি কিমান টাইমত পালিহি।
এ অলপ পিছে পিছে পালোহি।
আহ দৌৰি দৌৰি আহিছো।
ভালেই কৰিলি।
উম খুনমনিবাহঁতৰ কি হয় ন? হেৰি ছোৱালীজনী?
ৰিণাওবজা ঘৈণীয়েক জীয়েক।
অ অ মানসিক চাপ মানে কি জান নাই তই এতিয়া?
নাজানো দেই মই আইডিয়া নাই।
মানসিক চাপ মানে তো সেনেকুৱা মানে কিছুমান আজিকালি এইটো হেৰি কি বুলি কয় আগতেটো অ মানে আজিকালি ল'ৰা-ছোৱালীক সৰু সৰু ল'ৰা-ছোৱালী বিলাককতো ফোন -চোন দিয়ে চাব আবলে খেলা ধূলাটো কৰিবলৈ নিদিয়ে আগতেতো আমি খেলা ধূলা কৰিয়েই ডাঙৰ হৈছোঁ হয় নাই? আজিকালি মানে সবতো কম্পিটিচনে, বেছি মানে পঢ়াত কম্পিটিশ্যন চবতে কম্পিটিচনে পঢ়াত যদি কম নম্বৰ পায় তেতিয়া কিছুমান ল'ৰা ছোৱালী চুইচাইড হৈ যায় পঢ়াত যদি মানে ৰিজাল্ বেয়া হয় এক নম্বৰ দুই নম্বৰ কাৰণে দেখোন বহুত চুকা ল'ৰা-ছোৱালী বিলাক।
অ এ মাই মাতিছে।
অ সেইবিলাক চুইচাইড হৈ যায় তাৰপিছত উম সেইটো কাৰণে মানে আজিকালি সেই যুগটো বেলেগ আৰু।
তাকেহে।
তাৰপিছত মানে ঘৰৰ মানে ঘৰতো প্ৰেছাৰ দিয়ে, কিছুমান দেখোন দিনআলী মৰে কিছুমা নহয় চুইচাইড কৰে সেইবিলাকৰ জহত ঘৰ প্ৰেছাৰৰ জহত এ ল'ৰা ছোৱালীক বেছিকে সেইকাৰণে প্ৰেছাৰ দিব নালাগে হয় নাই?
হচাকে নালাগে নালাগে।
কৰিব লাগে হ'লেও বেছি ইমান পঢ়াৰ ক্ষেত্ৰত বেছি শাসন কৰে নহয় কিছুমান ল'ৰা ছোৱালী দেখোন মৰি যায়গে।
উ তাৰপিছতে ধন অ চিলা চিল চিলা কিখন চিলাপথাৰ দলংখন দেখিছ নাই?
নাইদেখা।
ভাং তেনে সেইখন ভাঙাটোতো দেখা নাই?
উহম্ মই নচাওঁৱে‌ মই ফেচবুক মই নচলাৱেই।
তাতে লৰা তিনিটা ভিডিঅ' কৰিয়ে আছে হা মানুহখিনি কৈছে দলংখন ভাঙিব বুলি। এটা গুচি গ'ল নহ‌য় তললে লগৰকেইটা চোচৰাই বগৰাই উঠাই আনিছে।
অ কিমান পানী হৈছে এবাৰ লখিমপুৰত বহুত পানী? পানীত দুব খাই আছে, অ আমাৰ এইফাল পানী আহিব নিচিনাহে লাগি আছে ভয়ে লাগি আছে।
সচাকে পানী যে বেয়াকে আহিছে দেই।
বহুত পানী বাবা বানপানী বেছি কালি আমাৰ ভিতৰত গোটেই পালি পানী পানী আমাৰ মানে নহয় চ'লা লগাইছিলে যে চলা লগাতে সেই ওপৰত আমাৰ টিং পাতবিলাকৰ বগা টিঙতো সেই মানুহে মানে শকত শক মানুহকেইটা উঠিছে ক'ৰপৰা লুট লয়, ত ত গছ গ কিলে বা টিং ফুট টি গল নহয় তাৰপিচত ওপৰ একবাৰে এ চি বৰ্ডত পানী সোমাই এ দুখন এ চি বৰ্ডত গেলি থাকিলে। পানী প নপৌতেই ইকেইদিন পৰা সৰ সহকে পানী পৰে গামলা পাতি লগা হয় টিং ফুটি পিনে গোটই ওপ হেই বদকেইখন দুখন আজি আৰু চালে আৰু দুখন বত গেলি গ'ল নহয় একদম তিতি তিতি অকল প্লাষ্টিক খনহে আছে। সেইখন এতিয়া আনিব লাগিব দুখন, এয়া বৰষুণ দিলে গোটেই আমাৰ প্ৰটিটো মানে গোটেই পানী। পানী হৈ যায় বানপানী হৈ যায় ভিতৰতে।
আহ আমাৰ হেই তেনেকে পানী পোৱা নাই।
খেৱ ঘৰত থকাই ভাল হয় খেৱৰ ঘৰত আমাৰ স চাগে আমি খেৱত থকাই ভাল য'তে ত'তে আকৌ আজি আমাৰ পানীয়ে পৰি থাকে। তিংখিনি চেঞ্জ কৰিবলে হল।
তাকে কৰি লবি আকৌ।
তাকে পইচা পাতিও নাই ন।
ইছ ইচ ইছ আহ। আহ? অ কই থাক শুনি আছো মই। হেল্ল' ভাত বাঢ়িলে নিকি? অ শুই ল শোক মাৰি দিলি। বাহীয়লে উলিয়ায় দিলে।
তাকে সে এইবোৰ সঁচাকে দেই। দেশত মানে ধেৰ কিবা কিবি হৈছে। মানসিক চাপটোয়ে বেছি মানে মানুহ বিলাকক সেইটো হেৰি হৈ গৈ আছে। কম কম নম্বৰ পোৱাটো ভয় মানুহৰে
আহ।
আমাৰ ক
ক'কিবা কথা এটা
তাৰপা ভাত পানী কিহে বনাব?
কলোৱেচুন ডিম আলু।
অহ, পাহৰিলো।
উম, কালি স্কুলত চাহকণ নিম বুলি ভাবিছো।
অহ
তাৰপিছত আজি -আজি গুনগুনে মাতিলে মুক তাক সুধিলো কাইলৈ তুমি আহিবা নাই। আজি কি- কি খুৱালে সুধিলে অহ কেলে ক'ম বোলে সি কিয় লাগে বোলে তেনেকে কৈছে। মই বোলো সুধিছোঁ হে কাইলৈ যাবা নে। তাছত বোলে সেই চাহকন খুৱাম বুলিছো তেতিয়াতো শুন বোলে আৱে ন যাওঁ বোলে কাইলে ই মানে আজি মাতিছিলে মই নগলো বোলো নহয় অ' আজি বোলো মোৰ চব অহ, ৱাহ
সি ৰাতিপুৱা মোক সুধি আছে আজি লিচা আহিবনে নাহে বাৰু মই কৈছু জানো নাহে নেকি তাই। কৈছে দে তাই হেনো আকৌ আগষ্টৰ পৰাহে ক্লাছ কৰিবলৈ আহিব। উম, তই হেন আকো আগষ্টৰ পা ক্লাছ কৰিবলে যাবি। মই কছো তাই ইণ্টাৰ্ণশ্বিপ খতম হৈছে কি কৰিব যাব বাৰু।
তাকেইতো। নহ সি মোৰ মোক কালি মাতি আছে আজিই চাহ দিম তুমি আহিব লাগিব আহ কালি মাতি আছে মই বোলো অহ যাম বাৰু বুলে কত আজি ৰাতিপা মোৰ চকুত বিছ ছা লাগিলে আৰু এইবোৰ পানী পৰিলে মোৰ যাবলে মন নগল আজি তাৰপিছত এতিয়া সি ক ছে সি আমৰ আমিনো মাতিলে দিলে নো কত আহিবা আমিও নাযাওঁ বুলে মই কৈছোঁ নহয় অহ মোৰ চকত বিচা লাগিলে। তাৰ পৰা মোক কি খুৱাইছিলা সেই কেনে কম নকৰো বোলে। অহ, অলপ কোৱা একো নহয় মই যাওঁ মই। কিবা বিচাৰে আহগিলা কাৰণে নকৰলো কিবাকো এপাক আছে সেই ভুজিয়া আৰু গাৰি খোৱালো বোলে
একোৱে আনা নাছিলে চাহ দিবলে।
ইয়াত কিনি লৈছে চবকে ল'ৰা -ছোৱালী পোৱালী কেইটাক পাঁচটকীয়া কেক কিনি- কিনি দিছে। তাৰ পইচা কোনে খায় আৰু য'তে - তটে পইচাই তাৰ।
আহোতে সি মই আমাৰ সেই এইখন যে গাঁতটোযে খানি থৈছে তাৰপিছতে অহ চাহ - পাত চেনি লৈ গৈছো মই।
উম। হেৰি পিঠা বনাই লৈ যাম হেৰি কেটলি পিঠা যে
অহ
ৰাতিপুৱা দচটা এঘাৰটাতহে যাম কেটলি পিঠা বনাই লৈ যাম আৰু দোকানৰ পৰা ভুজিয়া আৰু কিবা কিনি লৈ ল'ম।
মই হেৰি খুৱাইছিলো মোৰ আগত এতিয়া বসন্ত ওলালে নহয় চাহ দিয়া দিনাখন মাননি খাইহে গৈছো। তালে ভুজিয়া, বিস্কুট কেক তাৰপিছত আৰু কিবা এটা আছিলে। এব যে এইবিলাক কেক বিলাক যে পাই সেনেকুৱা। অহ, কিবা এটা আছিলে কি অহ - অহ হেৰি আনিছিলে দেউতাই এইটো মিঠাই আনিছিল লে। সেয়া দিছিলো তাৰছতে ল'ৰা -ছোৱালী খিনি ভুজিয়াও বিচ কুট এনেকে দি দিছিলো।
অহ
তেনেকে কৈছো মই হেৰি নাই আনা এইবোৰ পিঠা- চিঠা নাই বোলে মোৰ তেতিয়া বসন্ত আছে সিদিনাখন মানুহ নিচ
অ পিঠা চিঠা বনাবলৈ এলাহ লাগে পিঠা চিঠা ময়ও নবনাওঁ। তোৰ হেৰি এনেকে চাউল তিয়াই থৈ দিও মিক্সিত পিচি মানে সেই কেটলি পিঠা। নাৰিকল বিচাৰি নাপালো নাৰিকল হ'ব লাগে তেতিয়া ভাল।
আমাৰ গওচৰত যে নাৰিকল নাইব সকল মিল মাৰ নাৰিকল কিনি আনিছেজান চব।
নাৰিকল আকমানে ইটোৰ। উম মানে লাডু বনাম বুলি ভাবিলেটো দহটামান লাডু তেনেকুৱা নাইকল। হাতটকা লাগে মই ধব চেণ্টাৰত বিচাৰি গৈছিলে। আকো ভাল ওলাব নাই বেয়া ওলাব গেৰেণ্টিও নাই কি বুলি আনিনো সেইকাৰণে নানিলো। এনে পিঠা চিঠা বনাবলৈ মন আছিল কিন্তু এ মোৰ বনাবলৈ এলাহ লাগিছে সেইকাৰণে নবনালো। হা দুটা ৰান্ধনিকজনী। অ কাইলৈ কোনোবাই শৰাই দিব হেনো স্কুলত।
পাৰিব। মাছতো এতিয়া অ ৰান্ধনীকেইজনীয়ে খাই সিহঁতক ৰান্ধনীক পুৰা মাষ্টৰলগত বহি থকা দেখিছ নাই?
উম হেত ৰান্ধনিকিজনি হে সেই বেছি।
উম একদম ফপৰা সমানে সমানে বহি থাকে।
উম সমানে।
মোক দেখিলে হাঁহিছে। আকৌ মামনি দি থাক কে ক্লাছত। টো সোমাই।
ক্লাছতো সোমাই অ। আৰু হেডচাৰ মানে অকমান চিকতা নহয়। চাহ লে ভাল বস্তু নানে।
এ মই যিমান কিদিন যে চাহ খাল মানে খুৱাইছা হা এদিনা মামণী জেঠাই গাখীৰ আনি পায়স বনাই খুৱালে। এদিনতো চুজি খুৱাইছে দেই মোক। তাকৌ সেইদিনা প্ৰদীপ চা নাইয়ে। তাপা প্ৰদীপ চাৰ সদায় দহ টকা কেক এপেকেট। কিনি আনে আৰু এদিন নিমখীয়া বিস্কুট এপেকেত।
ধনঞ্জয় চাৰেহে আনে। ধনন চাৰে চাহ খাবলৈ একদম ধুনীয়া ধুনীয়া বস্তু আনে। সিদিনাখন বৰফি আনিছে অ। পৰফিনিও কালা কণে আৰু তোৰ এইটো কি জানো কালাকন আৰু অ ৰসগোল্লা আনিছে এদিন। যোৱা দিনাখন আও এদিন বনৰ নিচিনা কেক আনিছে। আকৌ এদিন কিবা কেক আনিছে আও হেড চাইটো এদিন। কিবা এদিন কি খুৱাইছিলে জানো? অই ই পকা মিঠৈটো লৈয়ে আহিছে চাৰ।
থাপা কি বুলি
আৰু এদিন ক্ৰীম থকা বিস্কুট আনিছে। কোনো নাখাম মানে নাখাওৱেই।
ম মাছটোতো ঘৰলে গৈছিলে যে।
উম বহুত চিকটা দেই। এইবোৰ পইচা দিয়ে নহয় মেচ চলাবৰ কাৰণে।
এই খে খেলা বস্তু ইয়াত একো নাই দেখিছ নে নাই?
উম ইনাৰআ আইৰণ। টেবলেট দিলে। চাৰে আইৰণ টেবলেটখিনি কি কৰিলে নাজানো নহয় লৰা ছোৱালী কোন ছোৱালী হোপাক দিব। দিলে মই কালি নহয় অ লৈ গ'ল হবলা। দিব লাগে। উপাই নাই ব পা দিছে পোৱালি হোপাক লৰাছোৱালী হোপাক দিব লাগে।
ছাৰেজে আমি লিষ্টখনজে দিছে? সেইবোৰ এনে। এনেই সেইবোৰ প্ৰদীপ চাৰ চব মিছা।
উম মই বিচাৰিছিলুং মই বোলো এখনমান মই লৈ যাও ন। এই তিনি তিনিটা বাকচ দিছে এগাল মানে এটা বাকচতে এগাল আছে। টে টেবলেট। মোৰ হাততে দি থৈ গৈছে। মোক বাইদেউ মোক মানুজনিয়ে হৈছে স্কুলত বাইদেউ এইকেইটা থৈ দিয়ক বোলে তাৰপিছত মই কলোঁ আৱ। ছাৰে নাই বুলি কই পিনে মই থৈ দিলো। তাপা পাছদিনাখন গৈছো নাই? অ মোৰ মায়ে কৈছে টেবলেট খুৱাই লৈ আহিবিচোন আইৰণ। ব ইমান নতুন চাৰে ইমান বিচাৰিলে নতুন চাৰে কলে সবকে ছোৱালী বিলাকক দি দিয়ক দি দিয়ক তেনে কলে। চাৰে কৈছে নালাগে বোলে দিলে বেয়া, অ কেলে দিলে বেয়া। আইৰণ টেবলেট ছোৱালী মানুহে খাবই লাগে।
সেইটোক সেইটোকেটো ছাৰে ল লৈ গুচি যায়গে নথয় আকৌ ইয়াত।
নাই লগৰ ইমান তিনটা বাকচ ডাঙৰ- ডাঙৰ। নাই বিচাৰিয়ে নাপালো। কাইলৈ মই সুধি দিম। কাইলৈ মই দিম চাৰ আইৰন টেবলেট যে দিছিলে কি কৰিলে? ঘৰ লৈ গৈছো বুলি কলে মানে তো। গম পাই যাম আৱ। যদি বোলে এওঁ সেই পেলাই দিলো। পেলাই টো ইও নিদিয়ে।
পেলাই এনেও নিদিয়ে। মই তুৰতো এতিয়া ভালে গুণজন আছে হেই আছে মো যে নতুন মাষ্টৰতো ঘৰলে গৈছো। গ'ল প্ৰদীপ চাই পিতেকক এডমিশ্যন দিবলৈ যাও বুলি দুদিন নাহিলে গম পাৱ? মই দুদিন অকলে অকলে ভাবছো। কেনেকুৱা অৱস্থা আছে মো। পুৰা মাথা চাথা বেয়া কৰি দি লেগে মোক সেইকিদি।
হা।
গুনজনে মাৰে নহয় গুণজনলৈ ভয় কৰে আৰু বেলেগলৈ ভয়ে নকৰে।
মই মা পিত নকৰো কাৰণে সিহতি ভয়ে নকয় তেনে
উম। মই প্ৰথম কেইদিন একো কোৱা নাই লাষ্ট কেইদিন একদম পিতন দিছো যে। সোমোৱাৰ লগে লগে মানে ভ ভৰাতে মানে অ বেলেগত থাকিলে জেগাত বহি থাকে মানে। অকলমান মৰাৰ কাৰণেহে অলপ মানে পাৰিছে নহলে সিহঁতৰ মূৰৰ ওপৰত ও উম। উম।
ক্লাছে নকয় ক্লাছ কৰিছে জানো এতিয়া।